হেল্ল'
হেল্ল'
কি কৰি আছে আপুনি? অ শুনা পাইছো।
অ অ শুনা পাইছা ন,
উম, পাইছো দিয়ক
অহ মই এইয়া পঢ়িব ওলাইছো ৰ'ব,
আপুনি কিবা পঢ হেৰি কৰিছে নেকি
হয় মোৰ পৰশি, পৰশি অ বৰঝাৰত এটা পৰি খক্ষা আছে। এয়া ৰেলৱেৰ পৰীক্ষা এটা আছে আৰ আৰ বিৰ।
অ হয় নেকি তাৰে মানে কি কি পষ্টৰ পৰীক্ষা এইটো?
সেইটো আহ ক্লাৰ্ক পোষ্টৰ কাৰণে পৰীক্ষা। আণ্ডাৰ গ্ৰেজুয়েটৰ। স্নাতক হোৱা নাই যাৰ যাৰ সিহঁতৰ কাৰণেহে। তাকে এপ্লাই কৰি থৈ দিছিলো বহুত দিন আগতে।
হয় নেকি? তেতিয়াহ'লে আপি হেৰিতোত হ'ব লাগে ইয়ন নে, আয়ন নে ত যে বিল্ডিং এটা উম
হয় তাতে হব পৰীক্ষা, কম্পিউটাৰতে হব। প্ৰস্তুতি তেনেকে চলা নাই, অলপ অলপকে কৰি আছো আৰু, তেনেকে সময়ো পোৱা নাই ইফালে আকৌ বেলেগ পৰীক্ষাও আছে জুলাইত।
ক্ষা হব
চাবজেক্ট বহুত কেইটা আছে বিষয় আমাৰ গণিত আছে, বিজ্ঞান আছে তাৰপিছত, খা সাধৰণ জ্ঞানৰো আছে। বেছিভাগ এই তিনটা বিষয়ৰ পৰাই আহিব। প্ৰশ্ন আৰু কাৰেণ্ট জাৰো আহিব। তাৰ উপৰিও আৰু, অ সমাজ বিদ জ্ঞান তাৰপিছত ইংলিছৰ তেনে কি আহিব?
উম উম উম উম
বুদ্ধি বিমত্তাও আহিব, ৰিজনিং বুলি যে কয়। গণিত আৰু ৰিজনিংটো বেছিকে আহিব আৰু। হয় তাকে, মইতো দশম শ্ৰেণীৰ পিছত গণিতৰ লগত সংযোগে নাই, সেইকাৰণে অকমান টান। পাম আৰু কিন্তু, অলপ অলপ ভিডিঅ' চাইছো ইউটিউবৰ পৰা।
কিন্তু সেই সেই ক্লাচ নৱম দশমৰ সেইখিনিয়ে আহে সিতো লেবেলৰ মে খিনিয়ে আহে কিন্তু আমি পাহৰিও যাওঁ বাৰো। উম পাহৰি যোৱা যায় দিয়কচোন, সদায়তো আৰু এইবোৰ
উম তাকে, হেৰিও আছে নেকি বাৰু হেৰি নিগেটিভ মাৰ্কিং
নিগেটিভ মাৰ্কিং আছে চাগে, মই এইটো ভাল গম পোৱা নাই, চাব লাগিব ৰ'ব। ভাল কথা মনত পেলাই দিছে উম।
উম চাই লব কাৰণ আকৌ, ‌ কিবা নজনাকে যদি আপুনি শুদ্ধ চিন দি আহে আকৌ শুদ্ধটোৰ পৰাও উ মাইনাছ হৈ যাব নহয় বিয়োগ হৈ যাব
হয়। চাব লাগিব ৰব আপুনিও আৰ আৰ বি পৰিক্ষাৰ দেখা দিছিল নেকি, ‌ কেতিয়াবা?
আধাৰ বি মই দিছিলো ষ্টাফ নাৰ্চৰ। ‌ হ'ল আজি এবছৰ হৈ গ'ল। তেতিয়া বাৰু আমাৰ তেতিয়া সেইটো পৰীক্ষাৰ আমাৰ চাবজেক্ট যিটো আমাৰ নাৰ্ছিঙৰ তাৰ ওপৰত বেছিকে আহে। সত্তৰ শতাংশ, নাৰ্ছ। তাৰ পিছত যিটো আমাৰ‌‌ প্ৰফেচন থাকে আৰু বাকী ত্ৰিশ শতাংশ অঁ আমি এটা এ এনেকে ভগাই দিয়ে আৰু, গণিত ইংৰাজী, মানসিকতা
আমাতকে অকনমান সুকীয়া হ'ব মানে পৰীক্ষাটো।
এতিয়া আৰু মানে এয়া চাবজেক্টৰ যিখিনি আমাৰ যিটো আমি পঢ়িছো চাৰি বছৰ, যিটো বিষয় পঢ়িছো তাৰ, ‌‌ তাৰ, প্ৰশ্ন আহিল। আমি অলপ মানে গম পাওঁ আৰু কোনটো কোনটো পৰা প্ৰশ্ন আহিব পাৰে। কিন্তু এতিয়া। সমাজ বিজ্ঞান, বিজ্ঞান বুলি গলে বহুত বহুত এটা ডাঙৰ এ অংশ এটা পঢ়িব লগা হৈ যাই যে গোটেই হ'ম, গোটেইখিনিয়ে চাব লগীয়া হৈ যায়।
উম উম গম নাপাই, কোনখিনি আহিব দিগদাৰ হয় সেইকাৰণে। ‌
সেইটো
উপায় নাই আৰু তেনেকে দিব লাগিব।
অ, পাতিছে যিহেতু বহুত ছবেটো তেনেকেই দিব পৰীক্ষাতে।
হয় থাকে। নাতি আৰু।
পেলোৱা হল নে।
অঁ, খোৱা লোৱা হ'ল আমাৰ নিমন্ত্ৰণ আছিলে ঘৰৰ উছ ওচৰতে তে তাতে খাই আহিলো আৰু হয়। বেছি দূৰ নহয় আমাৰ ঘৰৰ একদম ওচৰতে। নিৰামিষ আছিল, নাই? তেনেকে একো বিশেষ নাছিল, এনে খাব মাতিছিল। আৰু এইটো আৰু মঙগলবাৰ নিৰামিষে হা হেল্ল'
আহ, অ, অ বুজিছোঁ বাৰো
আপুনি খালে।
মই খালো খালো মই মানে আজি বাহিৰতে খাই আহিলো। নিৰামিষে খাইছোঁ। তথাপি মানে দিনটো নাই খোৱা যে সেইকাৰণে বাহিৰতে খালো আৰু।
অ ঠিকে আছে দিয়ক।
আছে বাকী আৰু কাইলে আপোনাৰ কিবা যাব লগীয়া আছে নে কৰবাত।
কাইলে এ ঘ এ ঘৰ নিমন্ত্ৰণ আছে। ছে এতিয়া যাও নে নাযাও ঠিক খোৱা নাই ভালকে ৰাতিপুৱাহে কালি এই লাচিত নগৰৰ ফালে। আমাৰ লগৰ এজনৰ ঘৰৰ গৃহ প্ৰবেশ। আছে নতুনকে মানে ঘৰ লৈছে হয় তাৰে পূজাৰ কাৰণে মাতিছিল এতিয়া মোৰ এজনী লগৰ ছোৱালীয়ে যাব বুলি কৈছে তাই গলে যাম আৰু নহলে অকলে যাব বেয়া লাগে নহয়।
অ আচ্ছা হয় বাৰো কথাটো
গম পাম।
উম উম ঠিকে আছে।
আপোনাৰ ডিউটি কালি কি আছে
আছে কাইলৈ ৰাতিপুৱা ভাগতে আছে বাৰু।
অ অ অ আপোনাৰ চৰ্দি লাগিছে নেকি।
অকনমান অকনমান গাটো বেয়া চৰ্ডি হৈছে। হেল্ল' শুনি আছো
অ অ অ অ শুনিছো
গাটো বেয়া বাৰু।
উম উম অ ঔষধ খালে নে?
উম।
ঔষধৰ লগতে আপুনি জালুক। দিয়া চাহ আদা তুলসী এইবোৰ খাই আছে নে নাই।
ভণ্টি এজনী আছে। তাই বনাই দিছিলে বাৰু। গছে মানে ৰাতিপুৱা তেনেকুৱা চাহ।
অহ অহ অ। উম এনেকে খাই থাকিব ঘৰ ঘৰুৱা সামগ্ৰী খিনি দি। লং ইলাইচি। মছলা। দি কেনে চাহ গৰম চাহ। খাই দিব ভাল পাব দিয়ক।
উ উ উ খাব লাগিব খাব লাগিব সোনকালে ভাল হ'লে হয় আৰু। আলামানি খাব মন যায় খাবঁও নোৱাৰি দিলেও অশান্তি। উম।
হয় হয় বুজিছোঁ
বাকী আপুনি শুইছে নে পঢ়িব এতিয়া।
এতিয়া পঢ়িম বুলিয়ে ভাবিছোঁ ৰ'ব।
ঠিক আছে বেছি দেৰি নকৰিব।
খোৱা নাই পঢ়িম ৰ'ব এতিয়া অ ঠিক আছে এঘন্টামান পঢ়ি শুই দিম।
উম উম উম পঢ়িব আৰম্ভ কৰক।
অ ঠিক আছে দিয়ক ৰাখিছোঁ তেতিয়া হ'লে। এতিয়া মই ইতিহাসৰে। অকমান পঢ়ো ৰ'ব। এ বেলেগ এটা পৰীক্ষাৰ কাৰণে। তাৰ কাৰণেহে বেছিকে পঢ়ি আছোঁ।
আৰু মাজে মাজে দুই এটা ভিডিঅ' চাই থাকিব।
অ চাব লাগিব অ লেকচাৰ বুৰ ধুনীয়াকে থাকে। ইউটুবত
উম কোনজনৰ ভাল পাইছে আপুনি কোনটো ক্লাছ ভাল পাইছে মানে বহুত ক্লাছ থাকে নহয় আজিকালি
অ আটা আড্ডা টুৱেণ্টি ফৰ চেভেন বুলি আহে সেইটোত প্ৰায় সকলো পৰীক্ষাৰে থাকেই ভিডিঅ' সেইটো চাই আছোঁ আৰু বা ভাল লগা নাই
উম সেই আড্ডা তোৰ এটা নাৰ্ছিং আড্ডা বুলি কয় আছিলে
অ, অ অ এইটো চাও এইটো ভাল মই আগতেও পৰী ক্ষা দিছিলোঁ নহয় চিয়োৰিটিৰ তাৰো তেতিয়া ইয়াৰ পৰাই ভিদিঅ চাইছিলো
উম উম উম
হয়
উম লাষ্ট বহুত ধুনীয়াকে ভাগে ভাগে দিয়া থাকে
অ আৰু এম চি কিউৱে থাকে এক নম্বৰীয়া চব প্ৰশ্ন দাউত খিনিও ক্লিয়াৰ কৰি থৈ যায়
উম
তাকে
ঠিক আছে দিয়ক
উম ঠিক অ আপুনি শুৱক এনে গা বেয়া হৈ আছে শুই দিয়ক ভালছে
উম
আ ৰাখিছো শুভ ৰাত্ৰি।